হেল্ল'। অহ, কি খবৰ?
এইয়া আছোঁ ভালে। আপোনাৰ?
অহ ময়ো ভালুৱে ভালে আছোঁ দিয়া।
অ অ।
কি কৰি আছ? আহ চাহ খালোঁ চাহ। খালোঁ। অ। এইয়া মোৰ সৰু সৰু ছোৱালীজনীয়ে আজি ঢকলা বনাইছিলে অ।
অহ হয় নেকি, ঘৰতে বনাইছিলে?
ঘৰতে ঢকলা বনালে। এইয়া যে পেকেটত যে কিনিব পাই নহয়। ব টো বস্তুটো মানে ৰেডি কৰি দিয়া থাকে। অ অ অ। মিক্সাৰটো বনাই দিয়া থাকে আৰু পেকেটত। তাৰ পৰা। আ। উম পানীত গুলি ল'ব লাগে। পানীত গুলি। লৈ মানে তেনেকে কি কৰিব লাগে, গেছৰ ওপৰত পা- পানী দি পেলাই ভাপতে বস্তুটো সিজাব লাগে আৰু। সিজি সিজাই ল'লে - এ ধুনীয়াকে ঢকলাটো ফুলি উঠে। তাত অ অ তাৰ পৰা ধুনিয়াকে। অ অ জলকীয়া আ। তেলত তেল তেলতটো গৰম কৰি পাই তাত ক'লা সৰিয়হটো, নৰসিংহ- পাত আৰু কেঁচা জলকীয়া ডিউক। ইতে পুৰণ মৰা নিচিনাাকৈ গৰম কৰি থকাকে- ঢালি দিব লাগে, তাৰ পৰা পিচ পিচ কে কাট টি দিলে আৰু ধুনীয়াকে খাব পাৰি আৰু ঘৰতে।
অ। মই এনেকে খাই চোৱা নাই ৰব। মিক্স কৰি থকাটো পেকটৰ পৰা। নিজে বনাওতেও বহুত দেৰি লাগে- নহয়।
দোকানতো কিনিব পাৰ। খাই খাই বহুত ভাল লাগে দিয়া। উম বনাই চাবচোন। অ বেছি সময়ো নালাগে। তালে হৈ যায়। উম।
বেলেগ একো নাথাকিলে এনেকে খাব পাৰি আৰু।
অ ভালো লাগে কিমান আৰু বিস্কুট।
অ তাকেইেতো আৰু এ বিস্কুট ভুজিয়াতকে টো চাগে অকমান স্বাস্থ্যৰ কাৰণেও ভাল এইবোৰ খালে।
অ অ অলপ স্বাস্থ্য কাৰণে ভালে হয়। বোৰ তেনেকে বনাই খালে অলপ জুতিও লাগে মুখ। আৰু স্বাস্থ্যৰ কাৰণেও। ভাল এনেকে চাহ কাপৰ লগত খাই ভাল লাগে আৰু। আবেলি চাহ কাপ খালে লে উম।
অ ঠিকে আছে দিয়ক। আপোনাৰ গৰম বন্ধ আৰম্ভ হল চাগে?
অ আজিৰ পৰা আজিৰ পৰা আৰম্ভ হল আজি প্ৰথম দিন এটা দিন গ'ল। লে আৰু এনেকে।
অ সেইকাৰণে ভাবিলো ফোন কৰো বুলি আজি আৰু। ফ্ৰী আছে ঘৰতে।
উম উম তেনেকে বিশেষ একো কাম নহলে বাৰু দিনটো গলে তেনেকে আজি। ৰাতিপুৱা কাম চাম চাম খিনিয়ে কৰিলো। তাৰ পৰা যে। ঘৰত থকা বুলি আৰু এই কল পচলা অকমান বনালো। এনেতো ধৰাচোন আৰু বনাই খাবলে সময়ে নহয়। উম উম--কলপুলি উম, তাকে কলপুলি এটা কাটি পেলাই, উম, তাৰে মা মাজৰ খিনি উলিয়াই লৈ ধুনীয়াকে বনালো, ৰান্ধিলো। ভালে লাগিল। উম, আৰু লাওৰ আগ যে লাও গছৰ, ৰঙালাও গছৰ যে আগটো
অ-অ, খাও, মায়ে বনাই কেতিয়াবা-কেতিয়াবা
অ-অ-অ, মইয়ো আজি তেনেকে বনালো ৰবা, দুপৰীয়া সাজত ৰঙালাও আগবোৰ ধুনীয়াকে ভালকে কুটি বাচি লৈ, ভালকে ধুই পেলাই, মিহি-মিহিকে কুটি ললো। তাৰ পিছত কঠালৰ গুটি কেইটামান আছিলে, কঠালৰ গুটি প্ৰথমতে সিজ সিজাই ললো, কুকাৰত গৈ তাৰ পৰা একেলগে, উম, একেলগে দিওঁ উম, দুয়োটা মিলাই পেলাই ধুনীয়াকে ৰান্ধিলো, ভালেই লাগিলে আৰু খাই।
অ, কঠালৰ গুটিৰে খোৱা নাই বাৰু আমি, মানে ভাজি খাই, আমাৰ ঘৰতো চাব লাগিব, কঠালৰ গুটিৰে বনাই। কঁঠালৰ গুটিটো এনে ঢেকীয়া শাকৰ লগত বনাই-বনালেও ভাল লাগে, নহয় নে
অ-অ, আৰু দাইলত দি খাইয়ো ভাল লাগে।
অ, দাইলত দি খালেতো আৰু মোৰ বহুত প্ৰিয়, গলি যায় যে গুটি কেইটা অকমান, তেতিয়া বাৰু ভাল লাগে খাই।
অহ--অহ সোৱাদ লাগে, উম, এতিয়া আৰু অ-অ-অ, আজি আৰু সময় পাইছো ন। কন বনাবলৈ, সেইকাৰণে আজি উম, সেইকাৰনে অলপ মানে ধুনীয়াকে জুতি লগাই বনালো আৰু দুপৰীয়াৰ সাজ।
অ, সেনেকে খালে ভালো লাগে কেতিয়াবা, একো মাছ, মাংস নাথ নথকাকেও মানে, খাদ-খাদ্যটো ভাল লাগে খাই, উম
হয় দিয়া, থিকে আছে।
বাকী আৰু গৰম বন্ধত কি-কি কৰিব বুলি ভাবিছে এইবাৰ?
এতিয়া তেনেকে একো ভবাই নাই ৰ'বা, এতিয়া ইমান গৰম আৰু ফালে গৰম নহ'লে বৰষুণ দি থাকে, ক'তো ওলাই যাবও দেখোন ভাল নালাগে, গৰম উম, গৰম যদি গৰম আৰু গৰম নিদিলে, বৰষুণ দিলেতো আৰু ওলাই যাবই নোৱাৰি। উম-উম
উম, তথাপিও আৰু ঘৰতে থাকিব বুলি, থাকিব বুলি ভাবিছে নেকি?
এতিয়ালৈকে ক'তো তেনেকে যাম বুলি ভবাই নাই ৰবা, ঘৰত থকাই এতিয়া ভাবি আছো। চাওঁ কি হয়, মনটো আছে আৰু কৰ'বাত ওলাই যাব, ওলোৱা হ'বও পাৰে।
অ, তাকেই তো। কেতিয়াবা, আগতে নভবাকেও যাব লগা হব পাৰে। উম তাকে, এতিয়া দেখোন গৰম বন্ধুৰ আগে- আগে, এইয়া গুৱাহাটী তেওঁ পাৰ্ক কেইখনৰো ভাড়াটো বঢ়াই দিলে।
অ, তাকেইতো উম-উম-উম, এতিয়া আৰু বন্ধত অকলে ঘুৰিব-ফুৰিব আহিব, অকমান চৰকাৰৰ অকমান উ টেক্স বাঢ়িব আৰু
হয় হয় লাভ হব অকমান ইয়াৰ পৰাই
উম উম চৰকাৰৰ খাজনাটো পাব উ চৰকাৰখন চলাব। হলেও পইচা লাগে দিয়াচোন।
উম তাকেইতো ইমান খিনিয়ে বনাই আছে চৰকাৰে এতিয়া। সেয়া আজিকালিতো গুৱাহাটী গুটিখনো কিবা বেঙুনীয়া ৰং কৰিছে দেখোন। কপৌ ফুলৰ ৰং কৰিব বোলে গোটেই গুৱাহাটীত। ব্ৰিজ কেইখন ৰং কৰি থকা দেখা পাইছো। উম ভাল লাগিব কিন্তু তেনেকুৱা হলেও ভাল পদক্ষেপ লৈছে এটা। আচলতে এই বেঙুনীয়া ৰংটো কৰিলে বোলে মানে। গৰমটো অকমান কমিব সিটো সূৰ্যৰ গৰম প্ৰকোপটো যে তাৰে অকমান মানে কম হ'ব বুলি শুনিছো আৰু মানে গুলপীয়া ৰংটো কৰিলে বেছি ভাল হয় বাৰু। কিন্তু এতিয়া গ গুলপীয়া। এতিয়াতোতো জয়পুৰত আছে পিংক চিটি বুলি। কাৰণে চাগে এয়া বেঙুনীয়া ৰংটোয়ে লৈছে নেকি? আৰু মিলিও গৈছে দিয়কচোন কপৌ ফুলৰ ৰঙৰ লগত। ভাল লাগিব সকলোৱেও ভাল লাগে।
উম হয় দিয়া।
বাকী আৰু মোৰো পৰীক্ষা এটা আছে। ৰ'ব পৰহী তাৰে কাৰণে অকমান পঢ়ি আছো।
অ ঠিক আছে দিয়া। ভালকে পঢ়া শুনা কৰা এইকেইদিন আৰু নতুন আহে। অ এডমিশন লবলৈ মানে সুবিধা হব আৰু ভাল কলেজ এখনত
হয় হয় তাকে তাকে বিচাৰি আছো আৰু ভগৱানৰ কৃপা থাকিলে এখন ভাল মানে এনেতো কৰিব। পাৰিয় যত পঢ়ি আছো তাতে পঢ়িব পাৰি। কিন্তু তাতকে অকমান ভাল জাগাত পালে ভাল আছিল আৰু
অ অ তাকেটো চেষ্টা কৰাচোন বাৰু কি হয় দেখা যাব ভগৱানৰ কৃপা দুই টাই গৈ থাকা আৰু উম ভগৱানৰ নাম লৈ
উম।
উ।
ঠিকেই আছে দিয়ক।
অ অ দিয়া ঠিক আছে বাৰু দিয়া ৰাখিছো ন এতিয়া।
আহ আহ ঠিক আছে।